অ', শুনি আছো কোৱা।
অহ কি কৰি আছ
আছো এনে মোবাইল চাই আছিলো
অ আজি এই কলেজ কলেজ গৈছিলা
অ গৈছিলো কলেজ
উম
তুমি পিছে কি কৰি আছা
মই এনেই আছো। ভাবিলো তোমাক অলপমান কল কৰো। এই, তোমাৰ অলপমান মই ফুটবলৰ কথা পাতো, যিহেতু বিশ্বকাপ ফুটবল চলি আছে।
অ', যিহেতু বিশ্বকাপ চলি আছে।
অ', তোমাৰ মতে, ফুটবল কিয় ইমান জনপ্ৰিয় খেল বুলি ভাবা তুমি?
ফুটবল জনপ্ৰিয় হোৱাতা হোৱাৰ কাৰণ কিয়নো ফুটবলত খেলাৰ ফলত আমাৰ স্বাস্থ্য ভালে থাকে
অ
আমাৰ ফুটবল খেলাৰ ফলত আমাৰ স্বাস্থ্য ভালে থাকে তাৰ উপৰিও ফুটবলত যিহেতু খেল তাৰ ফলত আত্মবিশ্বাস বাঢ়ে
আৰু কো ম গুৰুত্বপূৰ্ণ
হ কি কৈছা তুমি তুমি ফুটবল খেলা নেকি
মই ফুটবলে এনে খেলো এ নৰ্মেল আৰু বন্ধু বান্ধৱৰ লগত এনে ফিল্ডত খেলো
উ উম ময়ো খেলো সপ্তাহত কেইবাবাৰো বন্ধু বান্ধৱীৰ সৈতে খেলো ফুটবল খেলিলে শৰীৰতটো সুস্থ থাকে মনটোও ভাল লাগে ন
উম ফুটবল খেলাৰ ফলত আমাৰ যি এক্সাৰচাইজ হয়াৰ দৌৰাৰ ফলত যিামৰ জৰিয়তে আমাৰ যি বেমাৰ আজাৰ খিনি ওলাই আহে এনেকুৱা আমাৰ বহুতো উপকাৰ হয় গোৱা খেলাৰ ফলত
অ অ ফুটবল খেলাৰ বহুতো উপকাৰ আছে কিন্তু তুমাৰ মতে কি কি তোমাৰ উপকাৰ দেখিছো আ ফুটবল খেলে
মই ফুটবল খেলাৰ ফলত মজে এতিয়া শক্তি ভৰিক্তি মানে যি দৌৰা হয় বহুত দৌৰি খেলা খেল ন সেইটো তাৰ ফলত আমাৰ যি ৰা ৰানিং স্পীড বাৰে তাৰ উপৰিও আমাৰ ঘুৰিবোৰ আমাৰ ব তিয়ালি হয় আৰু আৰ যি যিব বন্ধু বান্ধৱৰ লগত যি এজনে এনজনক পাছ দি যি বিশ্বাস কৰা হয় বিশেইফালৰ বিশ্বাস পাৰে যে আনজনৰ ওপৰত তেনেকুৱা বহুত
অ।
পিছে এতিয়া ত বিশ্বকাপ চলি আছে তোমাৰ পিছে ম বোলো কবোজ ছিলো যে বোলে এতিয়াতো বিশ্বকাপ চলি আছে ন, ত তুমি কোনটো অ' টিমক চাপৰ্ট কৰা।
আচন্তনাটো বহুত ভাল হয় যোৱা যোৱা যোৱা ৱৰ্ল্ড কাপৰ পৰা আৰ্জেণ্টিনা ৱৰ্ল্ড কাপ জিকিছে ফাইনেল জিকিছে পচ লগত। মোৰ যিহেতু ভাল পোৱা প্লেয়াৰজন মেছি হয়। সেইবাবে মই আৰ্জেণ্টিনাক চাৰ্পট কৰো, তোমাৰ কোনটো টিমক চাৰ্পট কৰা?
মই খবৰ কৰো ব্ৰাজিলক, কিয়নো ব্ৰাজিল তাৰ বিশ্ব কাপ জিকিবলৈ সক্ষম হৈছে পাঁচবাৰ তাৰ উপৰিও তাৰ যি খেলুৱৈ নেইমাৰ জুমিয়াৰ আৰু ভনিকশ জুনিয়ৰ এই দুজন খেলুৱে মোৰ অতিকৈ কিবা খেলুৱৈ, তেওঁলোক কৰ যি স্কিল পাছ দিয়া আৰু যি গোল কৰাৰ ক্ষমতা সেই বিশেষ সময়াজে সুখ বহুতো তেওঁলোক অনুপ্ৰাণিত কৰিছে সেইকাৰণে ভাল পাওঁ।
কি কৈছা তুমি?
হয়
এজন তোমাৰ মতে এজন ফুটবল খেলুৱৈৰ কি কি গুণ হব লাগে?
এবাৰ ফুটবল খেলুঐ হ'বলৈ তেওঁক লাগিব সি ফুটবল খেলৰ খেলি যাব লাগিব, অনুপ্ৰাণিত হ'ব লাগিব, মানে অলপ খেৰি কেনে যে আজি মোৰ খেল ভাল নহল, আজি মই মই চান্স নাপালো এৰি দিলো খেলি, দুদিন খেলি তেনেকুৱা কৰিলে নহব। তাৰ উপৰিও ধৈৰ্য থা থিকিব লাগিব, যে মই এনেকুৱা আজি নোৱাৰিলো কালি হলেও মই খেলিবলৈ সক্ষম হম, সহ্য অনুশীলন যি আৰু যি আগবাঢ়ি যাব মানে পচিছটা মান আছে লব লাগিব, সেইখিনি গুণ থাকিলে মই ভাবো যে এজন ভাল খেলুৱৈ হব, ফুটবল খেলুৱৈ এতিয়া হবলৈ সক্ষম হব। তুমি কি ভাবা? যে
মই সেয়ে ভাবো। যে সময়মতে অনুশীলন কঠোৰ পৰিশ্ৰম অভাক সততা, দলীয় মনোভাৱ অতি প্ৰয়োজনীয় হয় ফুটবলত, কেৱল তিকা থাকিলেও নহয়, নিয়মিতা অনুশীলনো লাগিব ফুটবল খেলিবলৈ।
তুমি ফুটবল খেলা কেতিয়াৰ পৰা চোৱা আৰম্ভ কৰিছা?
মই তোমাৰ এই দুই হেজাৰ ষোল্ল ষোল্ল সোতৰ মানৰ পৰা চাওঁ আৰু।
তুমি ফুটবল খেলাত কেনে দৰে তোমাৰ মন হ'
মই এনেই ফুটবল এনেকে চালো দেখিলো টিভিত দেউতাহঁতে চাই থকা, তাৰপিছত ভাল লাগিল খেলতো। এনেকুৱা এনেকা ত এনেকা মন গ'ল যে ফুটবল খেলো ত এতিয়া খেলো এ ভালো লাগে ফুটবল টো। এক ই ৰোমাঞ্চকৰ এটা খেল হয়, ভাল লাগে খেলি, এইটো টাইমটো
অ'
তোমাৰ পিছে
মইয়ো দুহেজাৰ চৈধ্য চনত যেতিয়া বিশ্বকাপ হৈছিল তেতিয়া মই আঠ বছৰ মান আছিল মোৰ। তেতিয়া দেউতা হঁতে দাদা হঁতে ফুটবল ৱৰ্ল্ড কাপ চাই থাকে, ক্ৰিকেট মই তেতিয়াৰ পৰা সেনেকে অলপ অলপকে ফুটবল খেলাৰ মোৰ মন মনোযোগ বাঢ়িল ফুটবলৰ ওপৰত, ভাল লাগে চাই মোৰ ফুটবল। তেতিয়াৰ পৰা এনেকে মই এতিয়া এখনো মেচ নোচোৱাকে নাথাকো। প্ৰত্যেকখন মেছে চাও ফুটবল হল খবৰ
অ তুমি এতিয়াতো আমাৰ ভাৰতৰ টিমটো বিশ্বকাপ খেলিবলৈ সক্ষম নহ'ল।
তুমি কি ভাবা যে কি কি কি সেইবাবে তেওঁলোকে চক্ষম নহক আৰু কি কি কৰিলে তেওঁলোকে হয় আগন্তুক বিশ্বকাপত খেলিব পাৰিবা তুমি কি কি ভবা কি কি কৰি চেষ্টা কৰিব লাগে সিহঁতে
ভাৰতৰ ফুটবল দলৰ টিমটো সিমান অ' মানে ভাল নহয় বাকী ফুটবল টিমৰ হিচাপত আৰু ফুটবলৰ উন্নতিৰ বাবে চৰকাৰে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো উচিত হয় ভাৰতৰ। প্ৰথমতে গাঁও বা চহৰ দুয়ো ঠাইতে উন্নত মানৰ খেলপথাৰ ষ্টেডিয়াম আদি সুবিধা গঢ়ি তুলিব লাগে চৰকাৰে। বহু প্ৰতিভান খেলুৱাৰ উপযুক্ত সুবিধাৰ অভাৱ আগবাঢ়িব নোৱাৰে দ্বিতীয়তে বিদ্যালয় বা মহাবিদ্যালয় নিয়মীয়াকৈ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে। ইয়াৰ উপৰিও ইয়াৰ জৰিয়তেও নতুন প্ৰতিভা বিচাৰি উলিয়াব পাৰিয়া যায়। আৰু ছাত্ৰ-ছাত্ৰী সকলৰ খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব ইয়াৰ জৰিয়তে। দ্বিতীয়তে দক্ষ প্ৰ তি প্ৰতিক্ষৰ নিয়োগ কৰি অনুমোদিত পদ্ধতিৰ খেলুৱৈসকলৰ প্ৰতিক্ষণ দিয়া দিয়াৰ ব্যৱস্থা কৰিব লাগে অনুশীলনৰ বাবে প্ৰয়োজনীয় সা-সজুলি জাৰ্চি বল আৰু অন্যান্য সামগ্ৰীৰ যোগান ধৰিব লাগে চৰকাৰে। তুমি ফুটবল খেলাৰ ফলত তোমাৰ শৰীৰত কি-কি লাভ হৈছে?
ফুটবল খেলাৰ ফলত মোৰ খুব কম বেমাৰ আজাৰ হয় এইটো কথা তাৰ উপৰিও শক্তি বহুত কষ্ট কৰা হয় ত' কষ্ট কৰাৰ ফলত এতিয়া খুব কম পৰিমাণে কিবা কিবি কাম কৰিলেও ভাগৰ অনুভৱ নহয়।
কষ্ট মানে বহুখিনি কষ্ট কৰিবলৈ মই এতিয়া পাৰা হৈছে এনেকুৱা টাইপ।
অ, তুমি এনেকে ফুটবল খেলা ষ্টেডিয়ামত চাই অ, চাই পাইছা নে?
পাইছো-পাইছো যিহেতু এ আই এছ এল হয় ন ইণ্ডিয়া আই এছ এল যোনটো হয় ন, লীগ, ত' লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চি যিহেতু হম টাউন হৈ পোৱাত টি, অ গুৱাহাটীত তেওঁলোকৰ মেচ বহুকেইখন মেচ চাইছো সিহঁতৰ।
অ। তুমি নৰ্থ ইষ্টৰ কোনজন খেলোৱৈ চবতছে বেছি ভাল লাগে?
মোৰ নৰ্থ ইষ্টৰ যোৱা আগন্তুক দুই বছৰৰ পৰা খেলি থাকে যিজন ষ্ট্ৰাইকাৰ আলা নাম শুনিছা চাগে তুমি নিশ্চয়?
অ শুনিছো।
তেওঁ যোৱা বছৰ গল্ডেন বোট জিকিবলৈ সক্ষম হৈছিল নৰ্থ ইষ্ট ইউনাইটেডৰ পৰা খেলি কিনে, ত' তেওঁ ভাল লাগে তেওঁৰ খেল তেওঁলোকে স্কিল তাৰ যে গল দিয়া সেইটো মোক বহুতো অনুপ্ৰাণিত কৰে।
অ, বৰ্তমান টাইমত ভাৰতত ফুটবল খেলটো ইমান জনপ্ৰিয় নহয় যিমান ক্ৰিকেট খেলটোক মানুহে গুৰুত্ব দিয়ে। মানে ফুটবল খেলতোটোৰ ইমান গুৰুত্ব দিব লাগে, ঠিক আছে
হা হয় নিশ্চয় কিয়নো মানুহে এতিয়া ক্ৰিকেট খেল গুৰুত্ব দিয়াৰ ফলত ফুটবল খেলৰ গুৰুত্ব কমি গৈছে আৰু চৰকাৰে ক্ৰিকেট খেলৰ ওপৰত বেছি গুৰুত্ব লাইছে সেইবাবে ফুটবল খেলত এইবাৰ ভাৰতে মই ভাবোঁ যে ভাৰতৰ উ, খেলিব পৰা পাৰে যদিহে ভাল তেওঁলোকে প্ৰশিক্ষণ পায় বা ভাল সা - সুবিধা পায়, মই ভাবো যে নিশ্চয় তেওঁলোকেও খেলিব পাৰিব আগন্তুক যি বিশ্বকাপ আহি আছে, ত তাৰ বাবে চৰ কাৰে মই ভাবো এ চৰকাৰে পদক্ষেপ ল'ব লাগে যে এনেকে তেওলোকক এনেকুৱা এনেকুৱা সুবিধা দি কেনে তেওঁলোকক আগৰ ভাৰততে কিয়নো আজিকালি ক্ৰিকেটক বেছি গুৰুত্ব দিয়ে ফুটবলত ইমান গুৰুত্ব নিদিয়ে। তাৰ ফলত ফুটবলৰ
যি ল'ৰা ছোৱালী বিলাকে অকল ক্ৰিকেটৰ ফালে আজিকালি পৰিগলে সকলো বোৰে ক্ৰিকেট খেলিবলৈ ইচ্ছা কৰে, কিন্তু ফুটবলত কম হৈ গৈছে ত' তেনেকৈ আৰু সকলোৱে যাতে ফুটবলৰ খেলা আগ্ৰহী হয় তাৰ বাবে চৰকাৰে এই ফুটবল খেলতো জনপ্ৰিয় কৰিবলৈ বহুখিনি পদক্ষেপ লব লাগে। মই ভাবো।
খালি যিহেতু বিশ্বকাপ খেলাৰ আজি ব্ৰাজিল আৰু ব্ৰাজিলৰ খেলা আহছিল জাপানৰ লগত। তুমি চাইছিলা নে সেইখন খেলা?
আজি দুই একত ব্ৰাজিল জিকিবলৈ সক্ষম হৈছে।
অ খ খেলা খেলাখন চাই বহুত ভাল লাগিল লাগিছিল ন? তোমাৰ মতে এইবাৰ ৱৰ্ডকাপ কোনে জকিব বুলি ভাবা?
মই ভাবো যে এইবাৰ হয়তো আৰ্জেণ্টিনা পৰ্টোগাল নহলে ব্ৰাজিলে তিনিটাৰ ভিতৰত কোনোব কোনোবা এটাই জিকিব বুলি মই ভাবোঁ। ক তিনিটা তিনিওতাত টিমৰে ভাল পদ মানে ভাল খেল দেখিবলে পোৱা গৈছে ভাল খেলি আছে তেওঁলোকে ভাবো তেওঁলোকৰ কোনোবা জিকিব।
আজি দিয়া তে আজি তোমাৰ লগত ফুটবলৰ কথা পাতি বহুত ভাল লাগিল।
হয় মোৰো তোমাৰ লগত ফুটবলৰ বিষয়ে কথা পাতি ভাল লাগিল। ঠিক আছে আজিলৈ, অ' ৰাখিছোঁ দিয়া আজিলৈ।
অ'